হেল্ল' হেল্ল' উ হেল্ল' হেল্ল'
হেল্ল' কোন চানে
শুনিছা শুনিছা নাই
উননিছ উন্নিছ
অ অ আহ কত আছিলা তুমি
মই কাকো কথা আৰু
অ অ
অনে
মই কঁঠালগুৰি বৰদুমচা
উম
ঘৰ পৰা আহিছা নে ৰুমত থকা
অ পৈছ
ঘৰ পাৰিছা
অ পৰা
অ কি খাই আহিছা
থাকে লৈছে নেকি তমি
মই থকা নাই ঘৰৰ পৰাই আহো মাজে মাজে থাকো কেতিয়াবা এই মাহীহঁতত
অ
নামটো কি আছিলে বোলে
ম
হা
সেইবেেততি ম
আহ অ
কমান নটো
মোৰ অঞ্জুমণি মহন্ত
অ
কি খাইলা
ভাতে খাই আহিলো
অ'
কিনে
মই মই আজি একোৱে নাখালো পানী খালো বাকী খবৰ কোৱা
ভালে আৰু
অ কোন কোন আছে নছেো মালগ ঘৰত
মাৰ তছে মোৰ মানুহজন দয়াক চলি গছিল
হা হা বুজি নাপালো ভালকে কোৱাচোন
চদ নছ ম নানো
আহ আহ
ভালক
আম মোৰ ল'ৰা এটা আছে মানুহজনত মা দেউতা ভাইটি ভন্টি মানে ইিহঁতি বেলেগকে থাকে আৰু আমি তিনিটা বেলেগকে থাকো
ল'ৰাজন ল'ৰাটোোক পঢ়ি আছেহি
অ এতিয়া ক্লাছ টু পালে উ তোমাৰ ভাগনো
অ ল'ৰাটো তদনেী কেজি
অ অ মানুজন কি কৰেনো
মানুজন আছে ঘৰতে আছিলি কাম
অহ অহ অহ
হা
অ মহং ফালে হেৰি বুলি কয় ৰিঋতু কোঁঠাল গুৰি বুলি কয়
অঐ কি কচ পাইছা
উম
বহুত গুখনা মাথা কি পিল দে
দূৰ অ দূ দুঘন্টা লাগি যায় ইয়াত
আদি ঘৰ পৰা আহি থাকিললা
আজি ঘৰৰ পৰা আহিলো মানে উ যোৱা সোমবাৰে আহিছিলো তো তাৰপিছত নাথাকিলো মানে এইকেইদিন বেগ দিলে মেমে কলে একেবাৰে ফ্ৰাইডে আহিবা বুলি কলে ন সেইটো কাৰণে আজি আহিলো ম
এটা
নেথাকিলে মানে
ইয়াত দূৰৰ মানুহ হৈ থাকে নে ভাৰা
ইয়াত মাহী আছে এ অংকিতা গোহাঁই বুলি কৈ যে তাই ইয়ালৈ আহে তাই ভাগৰ তাই মানে মোৰ মাহী ছোৱালী আক মই সিহঁতৰ সতে কেতিয়াবা মাজে মাজে থাকো
অ
উম
তেহলে ঘৰৰ পৰা ইমান দূৰ হয় নহাল বাছত উঠিলে বাছত আহা নে আক
উ কেতিয়াবা বাছেত আহো কেতিয়াবা স্কুটিত আহো
কি খালা
মই আজি ভাতে
নেখালো বাছত আহোতে পানী খাই আহিলো
অ অ
তুমি পিছে কি খালা
ৰ আৰু
বুজা নাই ভালকে
আৰু মাজিৰ লগত খাই থচোন
অ অ সে ঘৰত থাকো বুলি কলা নে ৰুমত কৈছিলা হা
নহয় তুমি ঘৰত থাকো গৈছিলা নে ৰুমত থাকো গৈছিলা অ তোমাৰ যে মাতটো সৰুকে আহিছে ভালকে আহা নাই আকৌ উম শুনিছা নাই মাতো অহাই নাই মই শুনিয়ে পোৱা নাই হেল্লো' হেল্লো'
হেল্লো'
আহ এতিয়াই শুনিছো একুৱা আৰু
ঘৰৰ পৰাাই আহহা যায় কৰ কচোন
অ অ
উ পখিলে বাছতে আহো আঠটা বজাত বাছখনানতে আহো ঘৰ পৰা নহয় বাৰু দগনা উঠছে আকৌ
ৰেগুলাৰ আহিছা নে নে মাজে মাজে গেফ্ট দিছা
ৰেগুলাৰ নাই অহা মাজে মাজে গে বিশছৰ সপ্তাহত দুদিনকে আহিছো
কালি আহিলা নাই।
কালি নাহিলো যোৱা সোমবাৰ আহিছিলো।
অ মই একেই
সদায় আহিব নোৱাৰো মা য পৰাাৰ
উম সদায় নোৱাৰি অসুবিধা হয় আকৌ ইমান দূৰৰ পৰা ন
মেমে ক'লে তাকে সপ্তাহৰ দুদিনকে হ'লো আহি দিবা বুলি এই দুদিনকে আহি দিছে উম
আৰু হে কি বুলি কয় ভাগৰো লাগে ন ইমান দূৰত প হাজাৰ বৈচৰা
উ ম থাকে তোমাৰ বেছি দূৰ
মাৰ ঘৰ কত আছিলে
ম মাইহ কুলিব আৰু
হা
পুলিৱেল গা
খুলিবি ল নাম উম শুনিছো নামটো
অ অ ঙনা ফালে আছে
অ'
উম তোমাৰ গা
মোৰ মা ঘৰ হেৰি কেৰাণী শিমলু বুলি কয়
অহ
কেইবছৰ হ'ল বিয়া হোৱা
মোৰ নৱসহল দহ বছৰ দহ বছৰ চলি আছে আহ তোমাৰ
মোৰ এতিয়া জুলাইত এতিয়া সাত বছৰ কমপ্লিট হ'ব সাত তাৰিখে
অহ
হম
হা হা
কি কৈছা
অ কৈছো
অহ অহ আজি মানে কিমান দেৰি থাকিবা
আহ চাই লওঁ কিমান দে থাকো অলপ দে থাকিম ত বাছৰে যাম দিব এবাই
উম
অহা নহয় ন আজি আহিছোহে আকৌ এতিয়া খেতি চিজন পালেহি আকৌ বন্ধই হ'ব
তাকেইেতো অ খেতি আছে মানে
খেতি আছে অ তোমালোকৰ নাই নেকি কৈছো কৈছে অ নিজে কোৱা নে বেলেগে কয়?
আমাৰ বেলেগক গীত হৈছে দুখিনি তাৰপাছত- আৰু এইখিনি নিজে ঘৰতে কৰিব বোলে। সিয়ে আছে ভাগৰ লাগি যায়।
আহ।
উ
আমাৰ ফালে গৈ পাইছ নে কলিকঠাৰ গনা ফালে-
সেইফালে যে ৰাস্তাটোত মই অহা যোৱা কৰি পাইছো কাক পথাৰ গলে মানে।
অ।
তাৰপিছত সোমাই পোৱা নাই কিন্তু কুলি বি নে কুলি পথাৰ বুলি কয় তাত আমাৰ মানে যে- আইতা এজনী আছিলে দে ঢুকালে কিন্তু এতিয়া ৰাস্তা- তে আৰু তাত সোমাইছিলো দেই তাৰপিছত আৰু যোৱা নাই সেইফালে বেলেগ চিনে কিনে- কাজিৰঙাত গৈ পাইছা? আছে।
অ আচি জানো ফালে যায় আৰু কুলি দিম।
উম সেই কাচিজানত মোৰ লগৰ আছে মানে। হাইাৰ চকেণ্ডী একেলগে পঢ়া একেলগে - তাৰপাছত আৰু যোৱা নাই
অ অ এইটো কামেই কৰিছে না আৰু কিবা কৰা-
বেলেগ - নাই বেলেগ কৰা নাই ঘৰতে আৰু-
তাকে-
তুমি কিবা কৰিছা -
নাই কৰাৱা নাই কৰাোৱা কি কৰিম নহয় সেইটো কাম সেই গম পোৱাৰ পৰা- আহি আছো আালকে আগতে গম পাইছিলো। মই এক দুসপ্তাহ নাই হয়।
অ মোতকৈ দেৰিকে আহিছা।
অ অ তুমি আগতে আহিলা ন প্ৰথমৰ পৰা আছা।
মই আগতে আহিলো উম।
কখনৰ পৰা আছা?
প্ৰথমৰ পৰা নহয় মই পোন্ধৰ তাৰিখৰ পৰা আহিছোঁ।
মই সে গম পালো প্ৰথমতে গম পাইছিলো বাৰু ঘৰৰ প্ৰব্লেমৰ কাৰণে অহা নহল।
হয়। হ'ব বাৰু ন এতিয়া।
অ হ'ব হ'ব ঠিক আছে।
উম হ'ব আকৌ কেতিয়াবা পাতিম আহ